অ' শুনিছ?
অ' শুনিছো ক, কি কৰি আছ?
আছিলো‌ মোবাইলটো চাই চাই।
উম, ভাত খালি?
উম ভাত খালো।
কি বনালি আজি?
আজি হেৰি বনালো, ভোলৰ তৰকাৰী আলু দি পিনে। তাৰপিছত এয়াই, ভাজি বনালে কিবা কিবি আৰু।
অ'।
এই মোবাইলত মানে
উম আমাৰো এইয়াই, দালি ভাত, ‌ মাংস অকমান ভা পথাৰত ৰোৱণী লাগি আছে যে।
আহ।
সেয়াই মাংস অকন আনিলে তাক কে হেদি খালো দে হম।
দিবস আছিল ন গম পাও নে নোপাওঁ?
পাইছো গম।
এই মাহঁতক মাতিছিলে আজি যোগ, ব্যায়াম কৰিবলৈ কাৰণে ৰাতিপুৱা ছটা বজাতে উম উম।
সেয়াই। গৈছিল তোৰ আন্টি গৈছিলে?
এই মা নাম দিয়াই হৈ আছে এতিয়া মা নগলে কথাটো বেয়া হব নহয়। মানুহ মানুহকেইজীয়ে বেয়া পাব হয় সেইকাৰণে যাবলগীয়া হৈছে নহলে ইমান সোনকালে ন সেই যেনিবা
অ' হয় কথাটো। আমাৰ মা নব পথাৰত কামো চলি আছে। আছে ৰাতিপুৱা আকৌ বনাই একো নাই হয়
উম।
নগল যেনিবা।
এই ইনষ্টাগ্ৰামতটো খুলিবই নোৱাৰি চবে একেবাৰে হেৰি যোগাসন কৰি কৰি ফটোহে পষ্ট কৰি আছে।
অ উম অত বছৰে যোগ নকৰিলে
উম আজি একে যোগ দিৱস বুলি চবেই কইছে
বিশ্ব শৰ্মাই কলে বুলিহে নহলেতো তাকো নকৰে দেচোন আচলতে যুগটো কৰিব লাগে হয়নে নহয়
একদম মানে যুগটো কৰিব লাগে মানে প্ৰ প্ৰত্যেক দিনে কমচ কম দহ বিশ মিনিট হ'লেও কৰিব লাগে কাৰণ যুগৰ বহুত উপ উপকাৰিতা আছেতো
উম সেইটোৱে আৰু
তই কৰ জানো
হেই কেতিয়াবা কেতিয়াবা মনত পৰিলে আৰু
আহ মোক এই শিকাইছে আমাৰ এখেতে মানে হেৰি কৰিবলৈ কাৰণে এইয়া মোৰ মানে পটককে খং চং উঠে যে এই দীঘলকে অ দীঘলকে হেৰি কৰিব লাগে দীঘলকে উশাহ নিশাহ টানাটো সেই গভীৰ মানে চা ব্যায়ামটো সেইটো শিকাইছে
অ সেইটোয়ে হেই য়োগা মেট এখন আনি থৈছো চহে কৰা নহয় যেনেকে ভামুৰি কৰো নহলে সইটো পখিলা আসন এটা আছে নহয় বাট
অ সেইটো কৰিব লাগে হেৰিত ভাল মাহেকীয়াত ভাল সেইটো
কিয়াৰ কাৰণে ভাল
উম
সেই স্কুলৰ দিনৰ শংকৰদেৱত পঢ়া যিহেতু আমি আৰু তেতিয়াই কৰা দেচোন তাৰ পিছত কৰা হোৱাই নাই আমাৰ তেনেকে
আহ সেই তাততো তেতিয়াতো শনিবাৰে দেওবাৰে আহ বৃহস্পতিবাৰ শনিবাৰে থাকেই ন এইটো উম
উ উ
একে ৰ'দত থিয় কৰা কৰাই আমাক যি কৰালে
ৰহা শংকৰদেৱত পঢ়াৰ পাছত পিছতো হেৰি বৃহস্পতি শুক্ৰ শনি তিনিও দিনে কৰিছিলে
উম
সেয়া ভালো লাগে এক প্ৰকাৰত
অ সেয়াই মানুহে ব্যায়াম কৰিলেহে শৰীৰ সুস্থ থাকে মন শান্ত থাকে হয় তেতিয়া মনোযোগ বাঢ়িব এইবিলাক আমাৰ এনে ল'ৰা ছোৱালীকো শিকাব লাগে
হয় আৰু আগৰ দিনৰ মানুহে এই যে আ খ ভৰি যে আঙুলি চুবগৈ লাগে বহি পেলাই
আহ
সেইটো এখন আজিকালি কৰিবই নোৱাৰোৱে আমিহ নহয় পেটৰ কাৰণ ক্ষণওঁক শকত হওক নোৱাৰি কিন্তু আগৰ দিনৰ মানুহে কিমান এনেকে কৰে সে কৰিব লাগে মানুহে
উম কৰিব লাগে এ মানুহৰ এনেও এতিয়া বেছি টেনচন হয় চিন্তা হয় এই ব্যায়াম চ্যায়াম কৰিলে মানে সেইবিলাক ক আ
অ চব মানে মন চন ভাল লাগি থাকে ভামৰিয়া খনতটো কৰিব লাগে ভামৰিয়া খনতটো মানে যেতিয়া মানে এটা উম বুলি শব্দ এটা হয় ন তেয়া এতিয়া মানে বৰ ভাল হয় মানে গোতেেই মানে মাথাৰ মানে ষ্ট্ৰেছ টেনচন চব কমি যায় সেইটো ক বহুত ৰিলেখ ফিল কৰা যায় মানে অনুভৱ কৰা যায়
সতিিকে নোৱাৰো যে সেইকাৰণে সহজ মানে সহজ আসন কেইটা কৰো আৰু
ভামুৰিটো কৰিবি ভামুৰিটো তেনে সহজ
আমাৰ মানে এখেতে কয় থাকে অ ধ্যান কৰিলে বোলে মানুহৰ মনৰ বোলে একাগ্ৰ হয় বোলে একাগ্ৰতা বাঢ়ে তেতিয়াহে বোলে বেলেগ বস্তুত মই মন দিব পাৰিম ভালকে
সেইটয়ে একে যে মানে আসন পাতি একে বহি হয় সেইটো নহয় আৰু নৰ্মেলি আমি যেনেকে বহো আসন পাতত নৰ্মেলিো সেনেকে বহিয় আৰু কাম চ ভ কৰি হুম বুলি পাছ যদি ভাইব্ৰেচন যিটো হয়
উম।
ষ্ট্ৰেইট কে বহি লব লাগে আৰু একে চিধাকে মেৰুদণ্ড ফিট কৰি।
উম।
ফোন কৰি বহি ল'লে হ'ল আৰু। ভাল পঢ়াটো ভালেই নকৰো কথা বেমাৰ আজাৰ বেছি আমাৰ
নকৰো কাৰণে বেমাৰ আজাৰ বেছি সেইটোৱে।
উম।
এ আজিকালি ল'ৰা ছোৱালী বিলাক লোকৰ কথা কি ক'ব লাগে আমি নিজেও নো তেনেকুৱাইটো।
উম হয় বাৰু সেইটোৱে।
সেই মোবাইল চোৱা সময়খিনি যদি মানে দচ বিচ মিনিটো আমি যোগত বয় কৰি দিও তেতিয়া মানে বহুত উপকাৰ হব আমাৰ শৰীৰটোৰ।
উম সেইটয়ে নিজৰ বুজি পাইও আমি নুবুজো, বুজিও অবুজ।
উম। এই প্ৰত্যেকখন বিদ্যালয়ৰ থাকিব লাগে গম পাইচ নে নাই। যুগৰ ক্লাছ কিতাপ এতিয়া শংকৰদেৱতো থাকেই কিন্তু চৰকাৰী বিদ্যালয় বিলাকত মই দেখা নাই কিন্তু আজি।
অ' এই ইংলিছ মিডিয়াম বিলাকতো নাই দেই। আমাৰ ভাইটিহঁতৰো শুনাই নাই আজিলৈকে, স্পৰ্টচ দে শুনিম কিন্তু য়োগা দে নুশুনো। সেয়া
উম সেইবিলাক শিকিলে মানে ছাত্ৰ ছাত্ৰ শৰীৰ আৰু মই দুয়োটা সুস্থ
অ' সেইটয়ে আজিকালি মানে কম বয়সৰ পৰা কিমান আজিকালিটো সৰু সৰু ল'ৰা ছোৱালী ভাল কোৱা কিবা কিবি মোবাইলৰ পৰা দূৰ ৰাখি থাকিব লাগে সেইটো কাৰণে কৰোণা ভাইৰাছ আহাৰ পাছৰ পৰা মোবাইলত চব কৰা হ'ল। এতিয়া মোবাইল লচ ধংস কৰি কৰি নি আছে। ভাল হোৱাবোৰ ভাল হৈ গৈছে, বেয়া হোৱা বোৰ বেয়া হৈ হৈ গৈ আছে।
উম, সেয়ে মাক-বাপেহতেঁও গুৰুত্ব দিব লাগে। মানে যোগ কৰাত বেছি গুৰুত্ব দিব লাগে মবাইলটো চোৱাতকে। তেতিয়াও মানে সেই ল'ৰা ছোৱালী বিলাক আহ আকৌ ধৈৰ্য্য শক্তিও বাঢ়িব, ইতিবাচক চিন্তা আৰু আত্মবিশ্বাস বঢ়ায় কিন্তু
উম হয় হয়।
সেই মানুহক টো জীৱনত সফল হ'বলৈ কাৰণে এ বিলাক গুনেই প্ৰয়োজন হয়।
উম, সেইটোৱেইতো। এ আজিকালি মোবাইলৰ যাম মানা হৈ গ'ল।
অ', আৰু চবতচে ডাঙৰ কথাটো হ'ল যে যোগ কৰিবলে মানুহক পইচাও নালাগে।
অ', সেইটোৱেইতে যোগ কৰিবলৈ কিন্তু পইচা সেইয়াই আৰু
মানুহৰ
এই ৰামদেৱ নে কোন যে এইজন
অ'। ৰামদেৱ। এই পতঞ্জলি যে হেৰিটো
অ'। তেখেতেওটো যোগ কৰে, কেনেকুৱা এতিয়ালৈকে বেয়া পাও দেই মানুহজন মই বয়া পাওঁ কিন্তু যিমাননৰ উদ্দ্য তেখেত এতিয়ালৈও কেনেকুৱা হে হৈ আছে
অ' বহুত মানে ফিট হৈ আছে এতিয়াও।
সেইটোৱেই। আকৌ আমাৰ এই হেন্দি সখিনি বলিউডৰ এক্ট্ৰেছ এগৰাকী
তাই অ' য়োগাহে কৰে তাই তাই হে চেৰি নকৰে কিন্তু এই যে নাযায় আৰু মই দেখিছো এক্দম সঁচাকে জিম কৰাতকে যে য়োগা কৰিলে মানুহ বেছি মানে হেৰি থাকে
কাৰন জিম কৰিলে প্ৰটিন খাত কিবা খা, কিন্তু যোগ কৰিলে এইেইবিলাক একো দৰকাৰ নাই। হে এ জানো আৰু সেই শংকৰদেৱত পঢ়াৰ কাৰণে চাগে আমাৰ যোগাসন কেইটামান জানো আৰু নামটো পাহৰিছো যদিও। আসন কেইটামান জানো আৰু, হে কেতিয়াবা এই য়োগা মেটখনন পাৰি লওঁ আৰু। ক'ৰো কেতিয়াবা, কেতি কেতিয়াবা
উম, এ, নিজ যে, এলাহ লাগে মাহঁতে কৈ থাকে যে, সুস্থ শৰীৰতহে, সুস্থ মন থাকে বুলি। গুৰুত্বহে দিয়া নহয়, কথাটো।
গুৰুত্ব দিওঁ যদিও নিজে মানে এলাহ লাগে, এলাহটোৱেটো মানুহৰ জীৱন ধ্বংস কৰি আছ
অ', সঁচাকে এলাহ, লোভ এইবিলাকে যোগটো কৰাৰ পিছত আকৌ কৌ, যে, আমি কিবা কিবি উল্টা পোলটা‌ বস্তু খাই দিওঁ।
উম, সেইটোৱে।
খিনি সেই হেয়ি যোনখিনি মানে আমাৰ শৰীৰৰ কেলৰি বাৰ্ণ কৰে খিনি আকৌ সেই আহিয়ে যায়, যি, খাওঁ আমি
মন কৰিবিচোন যোগ কৰা মানুহৰ বেছ বেছি মানে খং, ৰাগ নাথাকে।
অ', নাথাকে, নাথাকে।
সেইটোৱে।
এ, আমাৰ‌ এখেতৰ সেইকাৰণে নাই তেওঁ কৰি থাক বস্তু বহুতকে, উম।
ভালেই দে, তেনেহ'লে তয়ো কৰিবি, তেখেতৰ লগতে।
সেই, সেইটো গুণ আজিলৈকে মোৰ গাত সোমোৱা নাই।
মই এবাৰ শুনিছিলোঁ, আমাৰ এনেকে শিক্ষক এজন আছিলে বোলে আমি নাপালোঁ। তেখেতে যোগ কৰি বোলে এনেকুৱা মানে যোগত ধ্যান দি মগ্ন হৈ গৈছিলে, মানে তেখেত উঠি গৈছিলে বোলে, বেঞ্চত বহি আছিলে বেঞ্চৰ পৰা মানে আধা মান উঠি গৈছে।
উঠি গৈছে?
খিন মানে কি দেহ, মন গোটেইখিনি যেতিয়া মানে পৰ আত্মাৰ মানে পৰমাত্মাৰ লগত মানে আত্মা, পৰমাত্মাৰ লগত যেতিয়া মি হৈ গৈছে ন? যোগ কৰাৰ লগে, লগে ধ্যান কৰিছিল মানে তে তেখেতে ভামুৰি কৰাৰ পাছত ধ্যান কৰিছিল।
অঁ।
বিলাক মান ঋচিুণ বিলাকে যেনেে ধ্যান কৰে ন তপস্যা কৰে তেনেকুৱা ধৰণত মানে একো কথা বতৰা নাই ৰুমতটো পুৰা মানে মানুহ আছে ৰুমটোৰ ভিতৰত কিন্তু এটা শব্দ নাই মানে। তেনেকুৱা হৈ আছিল তেতিয়া তেখেত মানে পুৰা ধ্যানত লি হৈ পেলাই অলপ উঠি গৈছিলে, চবে দেখি পেলাই যেতিয়া মানে হল তুন লগাই দিছে বৌয়ে পায় ভয় খাইছে ন ল'ৰা ছো ছোৱালীবিলাকে মানুহবিলাকে
বা ঘপকে যদি সেইটো দৃশ্য দেখা পায়। সৰু সৰু ল'ৰা ছোৱালী বিলাকে ভয়ে খাব দেচোন
বাৰু সৰু ল'ৰা ছোৱালীক নেদেখাই দেচোন ভয় খাবলৈ। ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীয়ে হ'লেও আৰু তেতিয়া মানে তেহাঁত লোকে বুজি পাইছে আৰু মানে যুগৰ মহত্ব কিমান আছে।
উম, ওহ
কৈছে কথাটো নাজানোঁ আৰু কথোপকথনে হয়।
উম।
কিন্তু নাজানোঁ আৰু সত্য মি সত্য অসত্য কি হয়। কিন্তু শুনিছোঁ আৰু
উম।
বাকী কচোন আন্টিয়ে কি কি কৰিলেগে আজি বোলে।
এই কিবা কিবি কৰাই আছে। সেইবিলাকে আৰু
এই মোবাইলত দেখা খিনিয়ে নেকি জপিওৱা কৰাই উম।
নাম বিলাক মানে বহুত দিন হ'ল না। আমি শংকৰদেৱতে পঢ়োতেই কৰা। এতিয়া মানে নাম বিলাক পাহৰিলোঁ আৰু সেই মোবাইলত যেতিয়া কিবা কিবি অশান্তি হো থাকেহে প্ৰকৃত নাম বিলাকতো আমি নাচাৱেই।
সেইটোৱেই টো
উম
এ যোগ কৰিব লাগে আৰু সেইটোয়ে আজি এতিয়া আজি কৈছো না আজিহে কৰিছে তাৰ পিছত কালিৰ পৰা আকৌ থাকিব জানো আ আকৌ একৈছ দিন অহা বছৰৰ
অ সেয়াই এতিয়া আজি এদিন বুলি চবে চচিয়েল মিডিয়াত পষ্ট কৰিলে হয়ে নহয় কাইলৈৰ পৰা জানো কোনোবাই দিব নি
কোনো নিদিয়ে কিছুমানৰ প প্ৰথম প্ৰথম জচ উঠিব যে আজি কৰিছিলো কাইলৈও কৰিম পৰহিলেও কৰিম দুদিন তাৰ পাছত আকৌ নাইকিয়া হৈ যাব অ সেইটোৱেই কৰিব লাগে
উ কৰিব লাগে মানে হেৰি দৈনন্দিন জীৱনৰ কম চে কম মানে দহ বিশ মিনিট দিলেও বহুত যথেষ্ট আমাক আজিকালি মানুহ বিলাক দেখিছ নাইষাি বস্তৰও ভালকে টিকিব নিবিচাৰে
সেইটোয়ে ষাঠি বছৰ নাথাকে আমাৰ এতিয়া ওচৰত আজি মানুহ এজনী ৰহাত
আহ
একে মানে মানে কি আৰু বহুত বেমাৰী আৰু মানুহজনী মানে বেয়া লাগে আৰু বহুত কম বয়সতে বেমাৰ হৈ আছে
অ অ দে দেহা বন ন মল
অ হ'ব
উম উম দে